ওম অ শুনিছা নে।
অকণমান পিছতহে আহে মাতটো ন।
মাততো পিছত আহে অ কিয় জানো তেনেকুৱা হয় কথা সেইকাৰণে মই। অ, মই সেইটো বুজি পালো আৰু এতিয়া মানে পিছতহে আহে।
হয়, হয়, হয় এই প্ৰথম কেইদিন নাজানিছ। ছিলো কাটি-কাটি দিছিলো।
অ।
অ, বোলো কিয় এনেকুৱা অহা আছে বুলি। হয়। খাটি-কাটি দিওঁ এই দুদিনতহে মানে অকণমান চাৰ্জ। তো, বোলো অকণমান পিছতহে আহে মাত।
অ, অ অলপ পিছত আহে আৰু মাজে-মাজে মানে কি হয় নুশুনা হয় গলেও। পিছত আকৌ মানে শুনা পোৱা যায় মানে।
হয়, হয় নেতৱৰ্ক কোনোবা সময়ত প্ৰবলেম দিয়ে যে।
দে, অ, সেইটোৱে। তাৰাপা কাম হ'ল আৰু।
অ, আজি হ'লো দিয়ক কি হয় বনালে বোলো ভাত?
মই আজি পনিৰ বনাইছো মটৰ পনিৰ অলপ বনাই দিছো। চালনী মানে মাছ-মাংস খাব মন যোৱা নাই। আছা।। খাওঁ ডেইলি পাপাকে আনি আছে তাই মন মানে ডেইলি মন নকৰে।
হয়, খাবলৈ মন নাযায় দিয়ক দেলী। তথাপিও আকৌ নেখালেও বোলে মাংস অকন খাওঁ, মাছ অকন খাওঁ, তেনেকুৱা লাগিও থাকে।
হেল্ল' হেল্ল'। হেল্ল'।
মই শুনি আছো, শুনিছা? অ, অ, সেই তেনেকুৱা হৈ যায় ন কোনোবা সময়ত।
এতিয়া আপুনি বনাই কৰি আজৰি হলে আও।
মক বনাই আযোৰ হল খাব আৰু দুটামান বজাত দেৰটা বা দুটাৰ ভিতৰত খাব।
হয়, হয়, হয় তেনেকুৱাই সময়তে খাওঁ দুপৰীয়া ভাত। কিন্তু, তথাপিও ধৰক সোনকালে বনাই ললে অকনমান গৰমত।
গৰমত। গৰমে-গৰমে তেতিয়া তাতো ন ঠাণ্ডা পৰিলে তেতিয়া খাবলৈ ভাল।
হয়, হয় ঠাণ্ডা দিনত আৰু গৰমে গৰমে বনাও খাও। গৰম দিনত বনাই পেলাই থৈ দিওঁ।
অ। তেতিয়া তোমাৰ ঠাণ্ডাত ঠাণ্ডা খাবই মন নাযায় চোন।
বলে আৰু খাব।
অ, সেইটয়ে কিবা কাম চলি আছ নেকি আজি ঘৰত?
অ, এই মানুহজনে খৰি উলিয়াই আছে। তেওঁ মানে দোকানতো নিব লাগে যে।
অ' অ'।
খৰি এতিয়া মোৰ গেছো নাইকিয়া হোৱাৰ কাৰণে, ঘৰতো খৰি পুৰিছো। তেওঁ লৈ যায় দোকানলৈ। ঢেৰ খৰি লাগতিয়াল হৈছে আৰু।
উম, খৰিটো একে পটককে বহুত পোৱা যায়।
খৰিটো এনেই অভাৱ নহ'লে হয়! বৰষুণটো এয়া নাই যে। বৰষুণটো নথকা হয়, খৰি দুই ফালি কৰি বা শুকুৱাব পাৰে।
অ', অ'।
এইকেইদিন বাৰু একেলাহে-একেৰাহে বৰষুণে বৰষুণ দিছে যে।
হয় দিয়া, বৰষুণতো পাই এইকেইদিন কষ্ট হৈছে মানুহবিলাক। আমাৰ একবাৰে পুৰা জংগ ভল হৈ গৈছে হেৰিবিলাক। বৰষুণ। উম। সেমেকা সেমেকা ভাল লাগি ন
ভালেই নালাগে, চোতালখনো ভাল নালাগে। ঘৰ দুৱাৰ ভাল নালাগে। ঘৰ সেই মচি উঠ উঠিছিলোঁহে, আজি মোৰ তিনিদিন-চাৰিদিনমান হৈছে। তাৰ পৰা আকৌ তথাপিও একে ভাল লগা নাই, আৰু আজি আকৌ মচি লৈছো মই।
অ' মোচা পিছত ইমান ভাল লাগে।
হয়। আজি আকৌ মচি লৈছোঁ হয়, এই ওচৰৰ বৌ এজনী আহি। আহি পেলাই কৈছে তইনো ঘৰকে মচিয়ে আছ নে? মই কৈছোঁ মচিয়ে আছোঁ দিয়ক।
অ' মচি দলে ভাল লাগে। আকৌ নিজৰে মনটো ভাল লাগে মচি থৈ দিলে।
হয় দিয়া। একদম বেয়া লাগি থাকে মানে, এই বৰষুণ পৰিলে বেছি ঘৰ-দুৱাৰ ন
আমাৰ এ কি কৰিবা! এইটো মাহ আৰু দুমাহমান হ'বই তেনেকা।
হয় আৰু কাপোৰ-কানিও নুশুকায়। মানে মানে আৰু বহুত অশান্তি আৰু!
এবাৰতে নুশুকালে গোন্ধ ওলায় যে
গোন্ধ ওলায়, আপুনি কমফুট দিলেও মানে গম-গোন্ধটো মানে গোন্ধাই থাকে।
অ' অ' কমফৰ্ত দিলেও গোন্ধায়।
হয়। এটা ৰ'দত শুকোৱাৰ নিচিনা নহয় আৰু, কাপোৰ-কানি।
অ' হয় হয়। তাকে ময়ো হে,
সুবিধা হয়। আপোনালোকে মেচিনত সোমোৱাই দিয়ে।
মই শুকুৱাই দিও যে তেতিয়া,
হয়। অ' শুকুৱাই পেলাই ধৰা অকনমান ফেনৰ বতাহ দি থলেও
অ' অ' শুকাই যায় তেতিয়া মানে। তথাপিতো সেই লাগে ৰ'দ মানে। ভাল খাব নোৱাৰে মানে, ৰ'দত শুকুৱা নিচিনা। মানে সেমেকা এটা থাকে ন!
আৰু দিন আহিহে আছে।
অ' অ'। অ' সেইটো। প্রব্লেমটো আৰু ডাঙৰ প্ৰব্লেম। ই বহুত কাপোৰ লাগে।
হয় দে, ইমান নষ্ট হয়, সেই মাহটোতে আপোনাৰ কে ইমান কাপোৰ নষ্ট হয়। হয় নহয়!
শাওনৰ মাহত লাগে ন?
হয় হয়।
অ' আহাৰ, শাওন। এইটো আহাৰৰ মাহ চলি আছে।
হয়।
শাওনত বৰষুণটো বেছি দিয়ে নহয়! সেইটো মাহত।
হয় দিয়ক। এইবাৰ কাপোৰ-কানিবিলাকৰ আৰু! চাবলৈ অৱস্তা নাইকিয়া হৈ যায়। ভাল কাপোৰ নষ্ট
ক যায় এ এই হাও লগাটো কিন্তু বেলেগত নহয়, আমি পাঞ্জাৱত আছিলো ৰাজস্থানত আছিলো ন। তাত মানে একদম কাপোৰ খাও নালাগে। যিমানে বৰষুণত ত এই গোন্ধাটো নোলাই মানে আৰু হেৰি খা-
থাকে ন এই বতাহটো মাৰি থাকে চাগে। কাপোৰ বিলাক শুকাৱা শুকাই যায় যে বতাহতে।
অ অ সেইটো কাৰণে কি - অ বেলেগ ঠাই মৌচমটো সলনি আমাৰ, নিচিনা নহয় মানে গোপগুপীয়া গৰম নালাগে মানে তাত সেইকাৰণে।
হয় হয়।
এয়া গৰমতটো বেলেগ, তাত গৰমতটো মানে তাত বেছি গৰম হলেও মানে কিবা গৰমতটো ইমান গাত নালাগে মানে। এয়া নিচিনা নিচিনা নহয়। ইয়াত মানে কি বৰষুণ পৰে যদি মাজে মাজে ঠাণ্ডাও হয়। তাত আকৌ সেনেুৱা নহয় নিতি গৰমেই হৈ থাক বৰষুণ বেছি ন কিন্তু। এই আমাৰ ইয়াত গৰমতটো দিলে অসহ্য লাগি যায়, একে পুৰি যায় ন গা চ কিবা। তাত একো নহ অ তাত নুপুৰে মানে আৰু বাহিৰত মানে ওলাই গলেও ৰ। ত কোলা নহয় ইমান।
হয় হয়। আমাৰ আমাৰ ইয়াতে আৰু আপুনি এদিন থাকিবচোন একেবাৰে অলপ ওলাই।
অ কোলা পৰি যায়। মই যে, তাত তাত এনে ফুা তাতে একেবাৰে। তাত আছিলো যে তাত। অকমানতো বগা হৈছিলো, আমাৰ ইয়াত এতিয়া মানে আকৌ কোলা হৈ গলো গৈ। ৰ'দটো মানে ৰ'দত বহো ন ঠাণ্ডা দিনত যে মই বহুত ৰ'দত বহো গ।
হয় নেকি অ।
ৰ'দটো ললো মানে অলপব ঠাণ্ডা। ম জুই কোৱা ৰ'দতটো।
হয়, তাত তাতে পাঞ্জাৱত কিমান দিনমান থাকিলে তাতে বা।
মই তাতে পাঁচ বছৰ হৈ গ'ল মানে তাতে আছিলো। সিহঁতৰ স্কুল আছিলে মানে স্কুল সলনা সলনি। মানে কৰিব দিগদ মানে আৰু। তিনি বছৰো আমি এনেও, তিনি চাৰি বছৰ থাকিবই লাগে মানে। তাৰ পৰা আৰু স্কুল সলনি কৰিব দিগদাৰ নাইন টেইনত তেনেকে মানে পাচ। পাঁচ বছৰ হৈ গ'ল তাত।
হয় জেগাবোৰ চাগে খু বহুত চালে ন।
অ চাইছো আৰু। ধুনীয়া তাতে মানে হেৰি ৰাস্তা পদূলি ধুনীয়া আৰু। আছে মানে উ চাবলগীয়া জেগা বহুত আছে।। কিন্তু যেনেকে, মন্দিৰ আছে মন্দিৰ। খালো এনেকে খালো অলপ আৰু।
হয়।
ভাল লাগিলে মানে এনেইনো কতিয়াৰ পৰা মানে যোৱা যাব।
যোৱাটো হয় হয় দিয়ক। ভাল লাগে আৰু সেই সেইবিলাক জেগা যেনেকৈ ধৰ মোবাইলত দেখো তেনেকুৱাই চাগে হয়নে।
হেল্ল'। নশুনা হেল্ল'। হেল্ল'। হেল্ল'।
অ' শুনা নাই নেকি?
অ' অ' কওক। মাজে মাজে কিয় নুশুনা হৈ গৈছো জানো!
অ' হয়য়ে যায়। এইটো মোবাইলটো কাৰণে হয় নেকি! এই হেৰি হৈ' যায়। মোৰ অন অফ হৈ মোবাইলটো। মানে স্ক্ৰীনখন দেখি থাকিলে মানে কথাটো শুনা যায়। লাৰি থাকিব লাগে মানে! স্কিনটো মানে অকন আন্ধাৰ হৈছে। ফোনটো হেৰি ফোনটো
অ' হয় নেকি?
ফোনটোতে হৈছে মুবা। মানে নাই, লকটো নাই। হে বন্ধ হৈ গ'ল ন লক গ'ল। লগ হৈ যোৱাৰ লগে লগে আৱাজটো মানে হেৰি হৈ গ'ল।
অ'। নহয় মই মানে কৈছো হেৰি! জেগাবিলাক ধৰ ইয়াতে মোবাইলত যেনেকোৱা দেখো তাতো চাগে তেনেকুৱাই হয়নে? অ' এতিয়া
মোবাইলতে এতিয়া আজিকালিতোন আৰু মোবাইলতে চব দে
হয় অ' দিয়ক। সেইবোৰ জেগাততো যোৱা নহয়ে। মোবাইলত
হয় হয়। মোবাইলটো চাই থাকিলেই হ'ল আৰু! কিনো একেই চব। আমাৰ ইয়াত গ'লে তাত এতিয়া আমি নোযোৱা ন নোযোৱা মানুহবিলাকে ভাবে কেনেকুৱানো বুলি হয়! যোৱা পিছত তাত মানে কেইজন লাগে চব পৃথিৱীখন।
হয় হয়, হয়। আমাৰ ইয়াত ধৰা বেলেগে আহিলে যেনেকে ভাল পায় আৰু আমি তাত গ'লে ভাল পাওঁ।
ভালপোৱা তেনেকেই মানে। কিন্তু এই হেৰি ৰাজস্থ স্থানত আছিলো। তেতিয়া মানে অলপ হেৰি আছিলে গৰম বহুত আছিল। মানে, কুলাৰ নহ'লে মানে, ইমানে গৰম তাত অ' তাততো এনেকুৱা গৰম। ঠাণ্ডাতো বহুত ঠাণ্ডা হয়। আৰু গৰমত বহুত গৰম মানে তাত। এনে গছ-গছনি একেবাৰে নাই তাত। মানে সৰু-সুৰা গছ আছে। ডাঙৰ ডাঙৰ গছ ইমান নাই আৰু মানে। মানে বহুত মানে, উম
খেতিবিলাকো, খেতিৰ মাজে মাজে গছ বিলাক থাকে ন তাতে!
অ' অ' সৰু-সুৰা গছ থাকে।
হয়, অ'। জেগাবোৰ, জে-জেগাবোৰ বহুত বহুত ধুনীয়া নেকি, হেৰি কিবা মানে ভাল লাগে আৰু! চাফা নিচিনা দেখে হয়নে?
চাফা জেগাবোৰ অ' তাত।
মানুহবিলাকৰ ধৰক, ইয়াত পথাৰৰ মাজতে ঘৰ থাকিলেও মানে চাৰিও কাষে যদি খেতি
অ' ধুনীয়া ধুনীয়া তাত। আৰু হেৰি এই উ মানে য'তে-ত'তে এনেকে আমাৰ ইয়াত যেনেকে লেতেৰা তামোলৰ পিক-চিকবিলাক দেখা পায় ন? তাত একেবাৰে নাপায় মানে। চাফা মানে। অ' মানুহ য'তে-ত'তে একো নেপেলায় মানুহবিলাকে।
আমাৰতো ইয়াতে এইবিলাক মানুহে কথাই নুশুনে হয়নে! তাতে চলে চাগে, নিয়ম চলে। নিয়ম কিবা ক'লে ধৰ মানে। কথাবিলাক। আমাৰ ইয়াতে এইবিলাকতো নুশুনে।
খায়ো ন তামোলটো মানুহে। ক তামোলো আমাৰ নিচিনা নাখায় মানে! এনে আজিকালি পেকেটবিলাক খোৱা হৈছে।
হৈছে আৰু, হয়।
তামোল-পাণটো ইমান নচলে মানে তাত। মই জনাত অ' ধুনীয়া কৰি ৰাখে। দিয়া, হ'ব দিয়া নহ'লে। অলপ পাছত আকৌ কৰিম।
অ' অ' হ'ব দিয়া। হ'ব দিয়া, অ'।